অ', সুধিছা।
অ', শুনিছো। কোৱা?
টোৰ ভাঙি ভাঙি আহিছে।
শুনিছা নে?
শুনিছানে উম, উম, এইবাৰ শুনিছো দিয়া। কি কৰি আছিলা? মই এনেই আহ অলপ জিৰণি লৈ আছিলো। উম', মইও আছো দিয়া এ, আজি মানে ক্লাছত এই অসমৰ সং সংস্কৃতিৰ বিষয়ে আলোচনা হৈ আছিল। তেতিয়া তুমি আছিলানে?
অ', অ, বিহুৰ কথা কৈ আছিল ন?
ন, উম, উম, সেই বিহুৰ কথা আলোচনা হৈ আছিল। ত', এ, মানে বিহু মানে কেৱল উৎসৱ নহয়। আমাৰ কাৰণে এইটো অসমীয়া জাতিৰ বাবে পৰিচয় ন।
হয়। সেইবাবে বিহুক অসমৰ ৰাজ্য উৎসৱ বুলি কোৱা হয়।
কোৱা হয়। উম, সেই অসমৰ গৰ্ব হয়। তুমি পিছে জানানে অসমত তিনি ধৰণৰ বিহু পালন কৰা হয়।
হয়। জানো ৰঙালী বিহু, কঙালী বিহু আৰু ভোগালী বিহু।
কাইলৈ বিহুৰ অ, ৰঙালী বিহুতটো চ'বতকে বেছি জনপ্ৰিয় বুলি মই ভাবোঁ। তুমি কি ভাবা?
মইও তাক
মইয়ো থাকে ভাবো কাৰণ এইটো অসমীয়া নতুন বছৰৰ আৰম্ভ। আৰু বসন্ত কালৰ আগমনৰ প্ৰতীক। উম', হুম, হম, সেইয়ে। ৰঙালী বিহুৰ সময়ত চাৰিদিশে এটা উৎ উৎসৱৰ প্ৰৱেশ থাকে ন। উৎসাহ থাকে।
হয়। আৰু বিহু নাচ আৰু বিহু গীতৰ বাবে মানুহ খুব উৎসাহী হৈ পৰে।
উম', মই বিহু গীত খুবেই ভাল পাওঁ। শুনিলে মনটো একদম আনন্দ লাগে।
মোৰো। ঢোল, পেঁপা, গগনাৰ, সুৰ শুনিলে বিহু আহিছে বুলি লাগে।
বুলি লাগে। উম, উম, সেয়ে বিহুত পিছে হে, নাছি সেনেকুৱা মই বিহু নাচিও কেতিয়াও নিশিকিলো জানানে, সেইটো মোৰ এটা থাকি গ'ল।
অ', ক'ব গ'লে মইো একেবাৰে ভালদৰে শিকা নাই। মই সেই গৰমৰ বন্ধত অলপ শিকিছিলো। কিন্তু ইমান ভালদৰে শিকা নহল। মোৰ মানে যিমান খিনিও শিকিছিলো মো
আছিলোঁ, মোৰ মানে ভাল লাগিল বহুত যিহেতু মানে অস অসমীয়াাৰ কাৰণে বিহু নৃত্য মানে
বিহুত
বিহুত ক'ব গলে বহুত মানে প্ৰয়োজনীয় হৈ যায় জনা জনাতো। উম, উম। সেয়ে, উম, কোৱা।
সেইটয়ে মানে।
সেইটোৱে মানে অ' নাচিব জানিলে নিজৰে ভাল লাগে। সেইটোয়ে, সেইটোৱে, মোৰ সেই বিহু নিজৰে ভাল নালাগে যে মই অসমীয়া হৈ পেলাই বিহু নাচিব নাজানো। মানে চেষ্টা কৰো, মানে এনো এনেকুৱা নহয় যে মানে একদমেই নাজানো, চেষ্টা কৰিলে পাৰি যাম বুলি ময়ও জানো, কাৰণ এতিয়াও ধৰি লোৱা একো নিশিকাকৈ মই বিহু নাচিব চেষ্টা দি পাইছো কেতিয়াবাতে। কেতিয়াবা ত' তেতিয়া ঠিকে লাগে দেখাতটো ঠিকে লাগে। ত' কেতিয়াবা যদি পিছলৈ শিকব শিকিব সেনেকৈ পাওঁ সময়। আৰু চ'ব যদি মিলি যায়, তেতিয়াাহ'লে মোৰ লাগে যে মই বিহু ভালো খিনি শিকি লম। মানে কষ্ট হ'ব নালাগে মোৰ মতে। অ', অ'। উম বিহু নৃত্যত ইমান কষ্ট নহয়। তুমিটো পাৰিবাই তোমাৰ মানে বেলেগ নৃত্যতো বহুত তোমাৰ ইচ্ছা আছে ন' মানে তুমি আগতেও মানে অ' কেইবাটাও নৃত তত মানে অ' যোগ দিছা অ' কলেজীয়া দিনত। সেইতাতে তুমি বিহু নৃত্যটো পাৰিব লাগে আৰু মানে আজিকালি ৱৰ্কশ্বপ হৈয়ে থাকে, বিহুৰ আৰু সেইবোৰত
অ' যোগ দিবা। সেইবোৰ মানে কৰিলে মানে, তুমি সহজে মানে শিকি যাবা কম দিনতে। ময়ো কম তোমাক ময়ো খবৰ পাই থাকো এইবিলাক। আৰু আমি একেলগে যাম ভাল লাগিব।
উম। উম। একেলগে যাম। নিশ্চয়। তেতিয়া আৰু ভাল লাগিব শিকি পেলাই অকলে শিকাতকৈ। আৰু বাৰু বিহুৰ লগত সেই কৃষিবোৰো সম্পৰ্ক থাকে ন? সেই সেই ধান খেতি
অ'।
অ'।
বিহুত
বিহুতো মানে কৃষকৰ কাৰণে এটা মানে বেলেগে মানে আবেগ আৰু অসমৰ বেছিভাগ মানুহ আগে কৃষিৰ ওপৰতে নিৰ্ভৰ কৰি আছিল ন? উম! উম! সেইবাবে বিহু মই ভাবোঁ কৃষিৰে উৎসৱ আৰু। কাৰণ অ', সেইটো হয়। কাৰণ ৰঙালী বিহুত নতুন বছৰ কাৰণ খেতি সেইটো ধান মানে অ', কি কয় হৈ যায় ন তো তেতিয়া সেই নতুন বছৰৰ কাৰণে আমি মানে সেইটো আনন্দ হয় ইফালে বিহু সেনেকে ৰঙালী বিহু আমি
উম! উম!
উম! মানে সেই বিহুটো পালন কৰো ন? আৰু বাকী এনেকুৱা মাঘ বিহু কাতি বিহু সেইটোও আছে! ধান এতিয়া ৰঙালী বিহুত সেই ধান টো নতুন কে ধান ৰুৱে হে চাগে ন মই পাহৰিলো অ টো ৰুইহে মাঘ বিহুত হে ধানটো পুৰি পুৰঠ হয় ন?
অ'
অ' সেয়া মোৰ অলপ কওঁতে ভুল হ'ল।
উম! নহয় মানে অ' কি হয় জানা? কঙালী বিহু কাতি মাহত পালন কৰা হয় ন? তেতিয়া খেতি মানে ফচল থাকে কিন্তু অ' ঘৰত ফচল আনিবলৈ মানে
মানে সেই সেইখিনি মানে বাকী থাকে! এইখিনি তেতিয়া মানে উম তাত এই খিনি মানে আজৰি কৰা হয় উম
উম!
উম! ত'মানে ৰঙালীৰ বিহুত সেই নতুন ধান ৰুৱে চাগে ন? অ' উম! সেইটো হয়? অ' এই মানে বিহুত আৰু বাকী আজিকালি সিমান বিহুৰ যোনটো আছিল সংস্কৃতি আগৰ দৰে সিমান নাই বেছিকৈ মানে চহৰতটো সিমান নাই মানে চহৰত কোনে খেতি কৰে আৰু সেইটোৱেই চহৰত মানে মাটি খেতি মাটি খেতি মানে দেখিবই নাই আজিকালি গাঁৱত গ'লেহে মানে ভাল লাগে খেতি পথাৰ এইবিলাক দেখিব পাওঁ চহৰত আৰু মানে বিহুতো যেন এটা সেয়া হৈ গৈছে তোমাৰ অ উ অ এইবিলাক মঞ্চত গায়কে গাই সেইবোৰেই চাব যায় সেইটো সেইবোৰহে মানে বেছি মানে আ জনাজাত হৈছে সময়ত বিহুৰ সময়ত উম সেয়ে মোৰ সেই মই সঁচাই কওঁ যদি ভোগালীৰ বিহু নহয় মানে ৰঙালী বিহুতোতো ভাল লাগে কাৰণ সেইটো নতুন বছৰ আৰম্ভ হয় ন। কিন্তু সেই যোনটো মাঘ বিহুত মেজি জ্বলোৱা হয় সেইটো ও ও ও মানে চবতকে বেছি মোৰ প্ৰিয়।
অ অ, মাঘ বিহুৰ মেজি জ্বলাটো আৰু ভোজটো মানে বহুত মানে ভাল লাগে। ঘৰৰ সকলোৰে লগত ইহ্ ইহ্ উম, এ তেতিয়া অলপ ঠাণ্ডা দিন পৰি থাকে ন। মেজিৰ উম পোৱা
উম পোৱা যায় জ্বলোৱাৰ পিছত আৰু তোমাৰ
আৰু ভোজটো বহুত ভাল।
অ অ ভালদৰে হয়। উম উম সেইয়ে। মই এ এ এ ই। এই বছৰ চাগে নে যোৱা বছৰ মই মেজি জলাওঁ তে মইয়ে জ্বলাইছিলো মোৰ কি হৈ ছিল জানা ধান দিছিলে সেনেকৈ মানে জ্বলাব কাৰণে মোৰ হাতত। কিন্তু কি হ'ল মই বুজিয়ে নাপালো মানে ইমান পুতুক পুতুককৈ জ্বলি গ'ল মানে আমাৰ গাঁৱৰ পিনে সেনেক একে নিয়ম আছে যে মেজিটোৰ চাৰিওফালে তিনি পাক মান ঘূৰি ফালে তাৰ পিছত জ্বলাব লাগে। তাকে। মোৰ মানে একৈ জ্বলি গ'ল হাতত সেই জুইটোৰে। ত' মই মানে তিনি পাক মাৰিবই নাপালো তাৰে আগতে জ্বলাই দিব লাগা হ'ল। তাতে গাঁৱৰ মানুহে আপত্তি অলপমান অ সেই গাঁৱৰ মানুহো অলপমান আন পাইছে যে মানে সিৰ কৌৰ পৰা চহৰৰ পৰা আহি পেলাই আমাৰ নিয়ম ধংস কৰিব আহিছে।
হে হেহে। ই ইহ ই ই, বাৰু আমি সৰু আছো তাহতে মানে এহ আ আ আ হয় সেইটো কথা অলপ বেয়া পাব পাৰে কিন্তু তেতিয়াও ইমান ধৰি নাথাকে বাৰু তুমিতো মানে চিন্তা নকৰিবা আমাৰ আমি আৰু মানে
মানে
মানে অভ্যাসো নাই আৰু আগতেও নকৰো হয় ন। আৰু মানে এইবাৰ চাগে মানে হয়তো তুমি বহুত বছৰ পিছত কৰিছা এইটো নিয়ম। ত আহ আ আৰু মানে ইমান জল্দি জল্দি তোমাৰ হাতত জ্বলি গ'ল তোমাৰ যে একো বেয়া নহ'ল। হ'ল, এত মানে তিনপাক আ মাৰাৰ কথাটো মানে তুমি ভাবি নাথাকিবা আৰু আৰু সেইটো তাহাঁতেও বুজি পাইছে চাগে।
সঁচাকে উম উম উ উ উ, বুজি পালে ভাল আৰু সেইটো আচল তে মোৰ প্ৰথমবাৰে আছিল মেজি জ্বলোৱা।
অঁ অ অ। অহ সেইটো কাৰণে আকৌ সেইটো তাহতে বুজি পাব লাগে।
সেইয়ে ছ ছ ছ্। সবৰে গাঁৱৰ বেলেগ বেলেগ পৰম্পৰা বেলেগ বেলেগ নিয়ম আৰু কিনো ক'ব পাৰি। সেইটোৱে সলনি হৈ গ'ল আগতে চবৰে একে নিয়ম আছিল আজিকালি চবৰে বেলেগ বেলেগ।
ঠিকেই কৈছা। আমি চহৰত থাকাবোৰে ক'ব গ'লে মানে জানিবতো লাগে। কিন্তু এতিয়া মানে চহৰত থাকি থাকি নজনা হৈ গৈছো আৰু বিহুৰ যে নিয়ম আছে ভিতৰে ভিতৰে মানে গভীৰ চাও। ক গলে সেইটো আমি সিহে গম পাওঁ গাঁৱত গ'লেহে মানে আমি গম পাওঁ
গম পাও সেয় মোৰো সেই মানে আৰু বিহু আহিবত সময় আছে জল্দি আহি গলে ভাল আৰু তেতিয়া। অ অ জল্দি আহিলে মানে ভাল লাগিব। আহিব পাৰো আমি অ এ এটা খানা এটা কৰিম ন অ ভোগালী বিহুত ভাল লাগিব উম উম সেয়ে। দিয়া নহলে এই মাতিবা যেতিয়া হয়। এতিয়া মই ফোনটো ৰাখো দিয়া
অ-
অ, ঠিক আছে দিয়া এইটো প্ৰস্তুতি কৰোতে, যোগাযোগ কৰিম দিয়া আমি দিয়া। অ-